হেল্ল' হেল্ল' শুনিছা নে?
অ শুনিছো শুনিছো
কি কৰিছে?
অ এয়া এনেই আছিলো অকমান।
আপুনি কি কৰি আছে?
এয়া এনেই আছো বাকী ভাত পানী খালে।
ভাত পানী খালো অ, আপুনি খালে নহয়?
মই এই খাম হে খবৰ-খাতি কেনেকুৱা আপোনাৰ
খবৰ খাতি আছো বাৰু ভালে আপোনাৰ ভাল নহয়।
ভাল, মোৰো ভাল ভাল হয়, বোলো বহুত দিন আপোনাক কল কৰা নাছিলো। আজি বহুত দিনৰ মূৰত ফোন কৰিলো। তো একেটা ভাল বিষয়ৰ ওপৰত আপোনাৰ লগত কথা পাতো বুলি
অ অ, হয় নেকি কওকচোন বাৰু
এ মই আ আপোনাৰ মতে মানে এ গাঁৱলীয়া জীৱনৰ গাঁৱত থকা মানুহ সকলৰো জীৱনতটো বেছি ভাল নে চহৰত থকা মানুহসকলৰ জীৱনতটো বেছি ভাল কওকচোন আপ আপুনি
আহ আচলতে ক'বলৈ গ'লে গাঁৱ আৰু চহৰৰ দুইটাৰে মানে ভাল বেয়া দুইটা দিশ আছে। যেনে ধৰক, গাঁৱত শান্তিৰপূৰ্ণ এটা পৰিৱেশ প্ৰকৃতি আৰু আনহাতে চহৰত ধৰক উন্নত শিক্ষা, চিকিৎসা, চাকৰি আৰু ধৰক চাকৰিও সুযোগ পোৱা যায়।
হয় হয়।
মুসেদ এ তেনেকেই ধৰক আচলতে ক'বলৈ গ'লে দুইটাই নিজৰ নিজৰ জেগাত ভাল ভাল দিশো আছে বেয়া দিশো
উমহু, হয় হয় আপুনি যেনেকে কলে দুইটা কথা ভাল আৰু বেয়া দিশ এটা এটা যে কলে সে ভাল লাগিল সেইকেইটা আপুনি সঁচা কথা কৈছে বাৰু হুম উম অহ্ হহ। মোৰ মতে আপ আপোনাৰ আপুনি যেনেদৰে কলে কি ভাল বেয়া দুইটা মানে দুই ঠাইতে ভালো আছে দুই পিঠাতে বেয়াও আছে ঠিক তেনেদৰে মোৰ ম মোৰ মতেও কবলৈ গলে সেইটোৱে আচলতে আপোনাৰ উমহু হু গাঁৱৰ মোক প্ৰথম গাঁৱৰ বিষয়ে কৈ লৈছো হা, আপোনাৰ গাঁৱত আপুনি যেনেদৰে ক'লে শান্তিৰ পৰিৱেশ সেই মানে সেই শান্তিটো আপুনি হেৰিয়াত এই কি বুলি কয় চহৰত নাপাব কাৰণ চহৰত আপোনাৰ বহুত শব্দ প্ৰদূৰ্ষন আপোনাৰ গাড়ী যান বাহনৰ মানে শব্দই আপোনাৰ মূৰত মানে আঘাত কৰি থাকে কিন্তু আপুনি যেতিয়া এখন গাঁৱলৈ আহিব গাঁৱত আপুনি যেতিয়া থাকিব গাঁৱৰ যি শান্তি পৰিৱেশ চৰাই-চিৰিকটি যি মাতবোৰ শুনি থাকিব, সেই মাতবোৰে মানে আপোনাৰ একদম আপোনাৰ মন মানে পুৰা ভাল লগাই দিব, সেইবাবে সেই ক্ষেত্ৰত আপুনি গ সেই চহৰতকে গাঁৱত বেছি ভাল। তাৰপিছত আকৌ গাঁৱত আ গাঁৱত আপোনাৰ হেৰি, এইটো কি বুলি কয় উপ মানে গাঁৱত আপোনাৰ যিসকল মানে এ এইটো বুলি কয় পৰিয়ালৰ মানুহ থাকে তেওঁলোকক তেওঁলোক আপোনাক মানে হয় সহায় সহযোগিতা আগবঢ়াই থাকে আচলতে কবলৈ গলে কেতিয়াবা মানে কিবা যদি আপু পৰিস্থিতি সম্মুখীন হবলগীয়া হয় তেতিয়া সেই তেওঁৰ পৰিয়ালৰ সকলো মানুহে আপোনাক সহায় কৰে। কিন্তু চহৰত সেই কথাটো নাথাকে কাৰণ চহৰত ইজনে সিজনে চাবলৈ সময় নাথাকে কাৰণ সকলো নিজৰ কামত নিজৰ কামত সকলো ব্যস্ত হৈ থাকে যে সেইবাবে কোনে কি কৰিছে সেইবোৰ কোনেও চাই নাথাকে কোনোবা কাৰোবাৰ যদি কিবা বেয়া হৈছে সেই এইবোৰ মানে চাই থাকিবলৈ তেওঁলোকৰ সময় নাথাকে ঠিক সেইবাবে মানে গাঁৱৰ জীৱনতটো সেই ক্ষেত্ৰতো উন্নত কিন্তু এক প্ৰকাৰে ক'বলৈ গ'লে গাঁৱত আপোনাৰ বেয়াত দিশো আছে কাৰণ চাওক ক'বলৈ গ'লে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি গাঁৱত যিটো শিক্ষা পাব আপুনি কিন্তু তাৰ তুলনাত চহৰত তাত গৈ ভাল শিক্ষা পাব। কাৰণ আপুনি সেই চহৰত আপোনাৰ শিক্ষা মানে গ্ৰহণ কৰিবলৈ ভাল সুযোগ পায় কাৰণ তাত ভাল ভাল কলেজ থাকে স্কুল বিদ্যয়ালয় থাকে সেইবোৰলৈ মানে আপুনি সহজতে যাব পাৰে কিন্তু আপুনি গাঁৱত তেনেকুৱা ডাঙৰ ডাঙৰ মানে ভাল বিদ্যালয় নাপাব পাৰে। আৰু বিশ্ববিদ্যালয় বিদ্যালয় একো নাপাব পাৰে। সেই সেইবাবে মানে আপুনি চহৰৰ অঞ্চলটো বেছি ভাল। সেই সেই ক্ষেত্ৰত কবলৈ গ'লে। এ আপুনি কৈ আপুনি প্ৰথমতে ক'লেই ভাল বেয়া দুইটা দিশ মইয়ো কৈছোৱে ভাল বেয়া দুইটা দিশে আছে, ঠিক সেই তেনেদৰে মানে সকলো মানে যেনেদৰে এটা মুদ্ৰাৰ মানে ভাল বেয়া দুইটা পিঠি থাকে সকলো বস্তুৰে মানে দুটা দিশ থাকেই ভাল আৰু বেয়া হয় নহয়
হয় হয়।
উম আৰু তাৰপিছত আপোনাৰ আৰু এটা মানে চহৰত কিন্তু আপোনাৰ টকা পইচা বেছি খৰচ হয় এক প্ৰকাৰে ক'বলৈ গ'লে। আপোনাৰ চহৰত যদি থাকে আহ এঠাইৰ পৰা আনঠাইলৈ যাবলৈ মানে যান বাহনৰৰে যাব লাগে। তাৰ পৰা তাত মানে পইচা দিব লাগে অ মানে আৰ্থিক ভাৱে সবল মানুহ এজনেহে চহৰত মানে থকাটো মানে উপযুক্ত বুলি মই ভাবো কাৰণ যদি আৰ্থিকভাৱে সবল মানুহ এজন যদি চহৰত যদি থাকে তেওঁলোকে মানে বহু খিনি কষ্টৰ মানে সন্মুখীন সম্মুখীন হ'ব লাগে সেইবাবে মানে যদি আপোনাৰ আৰ্থিকভাৱে যদি সবল নহয় আপুনি প্ৰথমতে গাঁৱত থাকক গাঁৱত সৰু সুৰা কিবা কিব কাম কৰক তাৰপিছত আৰ্থিকভাৱে অলপ অ অলপ সবল হওঁক তাৰপিছত আপুনি সেই কাম কাম মানে সেই ব্যৱসায়টো বা কামটো দা মানে অলপ বেছিকৈ বহাবলে আপুনি চহৰলৈ যাওক কাৰণ চহৰলৈ যেতিয়া যা চহৰত টকা ঘটিবলৈ মানে টকা মানে বেছিকৈ ঘটিব পাৰি সেই ক্ষেত্ৰত আপোনাৰ চহৰৰ কথাবোৰ মানে ভাল হয় উম তাৰ পিছত অ--হ আপোনাৰ সেয়া তেনেকেই এ কিবা কিবি কথা হয় তাৰ পিছত চহৰত কিন্তু আপোনাৰ সেই যান বাহনৰ যিবোৰ শব্দ ধোৱাই কিন্তু মানুহক বহুত কষ্ট দিয়ে মানে পৰিৱেশ টো যেতিয়া প্ৰদূৰ্ষণ প্ৰদূৰণ হৈ যায় তেতিয়া মানে মানুহৰ বহুত কষ্ট হয় উশাহ নিশাহত কষ্ট হয়। হয় ঠিক সেইদৰে সেইফালৰ পৰা যদি চাবলৈ যা গাঁৱত কিন্তু বহুত ভাল দেই। গাঁৱতে এই সকলো মানে মানে সেউজীয়া গছ গছনিয়ে গোটেই গাওঁখন ভৰি থাকে। আৰু তাৰ মনোমোহা দৃশ্যই মানে এ মানে আলোকিত কৰে মানুহক। তাৰ পিছত নিজক মানে নিজৰ স্বাস্থ্যটো ভালে থাকে সেই গাঁৱত থাকিলে ঠিক সেইদৰে মানে আপুনি চহৰলৈ গৈ টকা পইচা অৰ্জন মানে ভালদৰে উপাৰ্জন কৰি বঢ়া কালত আমি মানে হে গ কাৰণ গাঁৱত যিটো পৰিৱেশ পোৱা যায় সেই পৰিৱেশ টো চহৰত পোৱা নাযায়। মানে এজন মানুহে জীয়াই থাকিব বাবে যিখিনি বস্তু বিশেষকৈ মানে এ এইটো কি বুলি লাগে সেই বস্তু খিনি আপুনি গাঁৱতহে পোৱা যায় কাৰণ টকা পইচা সকলোবোৰ নহয়। মানে তাৰ তুলনাত আ- আপুনি ভাল পৰিৱেশ পাব গাঁৱত তাৰপিছত আহ মানুহৰ সহায় সহুযোগিতা পাব। ঠিক সেইদৰে উ সেইদৰে গাঁৱত মানে থাকিলে বেছি ভাল। সেয়াই আৰু বাৰু আপুনি কওকচোন অলপ।
অঁ আচলতে মই যদি মানে মই ব্যক্তিগত ফালৰ পৰা যদি কওঁ মই গাঁৱৰ মানে গাঁৱৰ পৰিৱেশটোৱে বেছিকে ভাল পাওঁ।
অ হয় ক
গাঁৱৰ যি মানে প্ৰাকৃতিক সৌন্দৰ্য্য শান্ত শান্ত পৰিৱেশ সেইবোৰ মই আচলতে বহুত ভাল পাওঁ।
হয় হয় সেইবোৰ মই ভাল পাম আৰু
অঁ কিন্তু শিক্ষা আৰু স্বাস্থ্য। শিক্ষা স্বাস্থ্য এইবোৰ এইবোৰতো মানুহৰ কাৰণে মানে প্ৰয়োজনীয়। সেই ব্যৱস্থা বোৰ আচলতে মানে গাঁৱত সেই সুবিধা খিনি ইমান ভাল। ভালদৰে পোৱা নাযায়, যেনেকে চহৰত পোৱা যায়।
হয়।
অঁ কিন্তু মই। গাঁৱৰ পৰিৱেশতটো ভাল পাওঁ কিয় এ। মানে গাঁৱৰ মানুহ খিনি এটা মিলা প্ৰীতি আছে সেই বস্তুতটো মই বহুত ভাল পাওঁ।
হয় হয় সেইটো সঁচা কথা হয়।
অঁ গা অঁ সেইয় কিন্তু আজিকালিয়া ম মাজত আগৰ নিচিনা মিলা প্ৰীতি নাথাকিব পাৰে, অলপ কমি আহিব পাৰে কিন্তু এতিয়াও সেই মিলা‌ প্ৰীতি। একে খিনি আছে।
হয় হয় আছে আছে।
সেয়েহে। দেখা যায় ই ইঘৰে সিঘৰক সহায় কৰে, আ যদি বিপদত। একদম মানে ইজনে সিজনক সহায় কৰা দেখা, যায় গাঁৱ গাঁৱত গাঁৱত।
হয় হয়।
কিন্তু চহৰত আচলতে সেই ব্যৱস্থাটো নাই, মানে চহৰত সকলো নিজৰ। নিজে নিজে নিজৰ কামতে ব্যস্ত হৈ থকা দেখা যায়। চহৰত যদি আপুনি চাবলৈ যায়, এ আপোনাৰ ঘৰৰ কাষত। থকা মানুহজনে আপোনাক চিনি নাপায় এনেকুৱ ধণে।
হয় হয় সেইটো সঁচা কথা হয় চহৰত থকা মানুহ সকলে ইজনে সিজনৰ কথা মানে। চিন্তা কৰিবলৈ সময় নাইকিয়া নিচিনা হৈছে।
অঁ হয়, আৰু। এটা কথা উম কব লাগিব মানে গাঁৱৰ যিখিনি মানুহ তেওঁলোকে। খেতি বাতিৰ ওপৰত বেছি নিৰ্ভৰ কৰে।
হয় হয়।
তেওঁলোকে ধৰ, মানে সুস্বাদু খাদ্যয় খাবলৈ পায়। আৰু যোনখিনি বস্তু তেওঁলোকে। নিজৰ মানে বাৰীতে ধৰক পথাৰত নিজে উৎপাদন কৰি পেলাই তেওঁলোকে খায়। সেইবোৰত কোনো সাৰ বা। তেনেকুৱা, বেয়া বস্তু তাত প্ৰয়োগ নকৰাকে যোনখিনি তেওঁলোকে খাদ্য খায় সেই। খাদ্যসমূহ খোৱাৰ ফলত তেওঁলোক, বেছি মানে সুস্বাস্থ্য হৈ থাকে।
হয় হয় স্বাস্থ্য ভালে থাকে হয়।
চাউথ বান হৈ থাকে।
হয় কওঃক।
উম সেইয়াই আচলতে সেইবোৰে আ মানুহে। এইটো নিজৰ লগত কথা কিছুমানে আপোনাৰ গাঁৱৰ পৰিৱেশ। ভাল প কিছুমান, ঘৰৰ পৰিৱেশো ভাল পায় আপোনাৰ ব্যক্তিগত ফালৰ পৰা। আপুনি চহৰৰ পৰিৱেশতো ভাল পায় নে গাঁৱৰ পৰিৱেশতো ভাল পায়।
মোৰ ব্যক্তিগত ফালৰ পৰা সেয়া আমি মানে সকলো প্ৰতিজন ব্যক্তি। গোটেই মানে গাঁৱৰ, যি দৃশ্য সেই সমূহো ভালেই পায়। ঠিক তেনেদৰে মইও সেই গা মানে গাঁৱকে ভাল পাওঁ, মানে চহৰত যি হুলস্থ। হৈ থাকে যি প্ৰদূষণ হৈ থাকে সনে তেনে সানত মানে মানুহৰ থিব। ইমান মন নাযায় কিন্তু যি মানে টকা উপাৰ্জন কৰিবৰ বাবেহে সেই কষ্ট হম সহ্য কৰি সেই চহৰত থাকিবলীয়া হয়, হয় উম।
উম। সেইয়াই আচলতে।
হয়।
উম বাৰু আজিলে হ'ব।
বাৰু বাৰু হ'ব।
অ হ'ব।